অহ, কওঁক।
ভালনে
অ', ভালেই আছো দিয়ক, আপুনি?
উ ভালে দিয়া হেই মই কথা এটা কা মানে ফোন কৰিলো
অ কওক
তুমিতো গান চান গাই ভাল পোৱা হয়
অ গাও
মানে কালচাৰেল দিশত কেনেকুৱা মই মানে এনেকে অ' মানে ডাটা এটা প্ৰাইমাৰী অ মানে প্ৰাথমিক ডাটা অলপ কা কালেক মানে সংগ্ৰহ কৰি আছিলো মই
হয়
উম মানে কোনে কোনে কেনেক
বৰ ডাঙৰ মানে প্ৰশ্ন কৰি দিলে তাৰ মানে সংগীত জগতৰ ক্ষেত্ৰত মানে মোৰ তেনেকুৱা একো অৱদান নাই আজিলৈ
অ যিয়ে নহওক কিবা এটা মই এতিয়া কাকনো পাম এতিয়া ইমান অৱদান থকা মানুহতো মই পাব লাগিব ন মই এতিয়া সৰু সুৰা মানুহকে ক'ব লাগিব কেনেকুৱাকে কি সহায় কৰি আছে, তাকে ভাল পোৱাৰ লগত কি মানে ভাল পোৱা কেনেকুৱা কেনেকুৱা গান চান গাই ভাল লাগে
হয়
উ কেনেকুৱা নাচ-নাচা নাচাও নে এনেকে গানহে গোৱা নে তুমি নিজে গান গোৱা সেনেকুৱা সেনেইেকুৱা ক মানুহক সুধিবৰ কাৰণে ফোন কৰিছিলো বেয়া নাপাবা
অ নাই নাই কিয় পাম বাৰু বাকী এনে খবৰ খাতি ভাল ন আপোনাৰ
ভালে ভালে ত কোৱাচোন অলপ হা মই হ হেৰি চাহ তাহ খাই ওলাই আহিছো
অহ, হ, ঠিকে আছে দিয়ক। সংগীত ক্ষেত্ৰত বিশেষ একো নাই মানে মোৰ আহ সৰুৰ পৰাই গানৰ প্ৰতি চখ আছিলে।
কি-কি কিমান মান বয়সৰ পৰা বোৱাছে? আৰম্ভ কৰিছিলা।
আপোনাৰ, গোৱা তেনেকুৱা মানে, মই আপোনাৰ আচলতে মই, শুনি শুনি গান শিকা দেই। মই ক'তো আপোনাৰ, কাৰো ওচৰত গৈ পেলাই শিকা নাই বাৰু গান। আগতে আমাৰ ৰেডিঅ' এটা আছিলে। এ মানে আপোনাৰ এটা আছ আধুনিক, এটা যন্ত্ৰ ইউনিট আছিলে।
ৰেডিঅ'তটো আগতে সব মানুহৰ ঘৰতে থাকে, টি ভি নাছিল যে। ৰেডিঅ' সবে নি
হয়, তাত তা মই উম, আমাৰ দেউতাই শুনি থাকে, মই তাতে গান শুনি থাকো ভূপেন হাজৰিকাৰ দেৱৰ গান শুনো। আমাৰ খগেন মহন্ত দেৱৰ গান শুনো, আমাৰ নতুন প্রজন্মৰ আমাৰ আহ জুবিন দাৰ গান শুনো। মানে, বজি থাকে মই সেয়া শুনি শুনি মানে প্ৰথম ৰে-ৰেডিঅ'ৰ পৰা ষ্টাৰ্ট আৰম্ভণি কৰিছিলোঁ আৰু। তাৰ পিছত মই গা-গানটো আপোনাৰ আৰু মানে ফা প্ৰথম আপ আপোনাৰ মই গান শুনিছো, হেৰিৰ আপোনাৰ ভূপেন হাজৰিকাৰ।
উম।
তেখেতৰ এ মানুহে মানুহৰ বাবে এক এটি গীত আছিলে আৰু ব বি তিৰ্ণ পাৰৰে, এই দুটি গীত মানে মোৰ সৰুতে বহুত মানে, সম্পূৰ্ণ মানে মনত আছিলে আৰু। হয়, হয়, মই, হয়, হ হয়, একে সৰুতে মানে আপোনাৰ মোক শুনা শুনিলে আপোনাৰ এট এটিকি মই দুই বা তিনিবাৰ যদি শুনো মই মানে, পুৰা স্পষ্ট মানে, ম' মনত ৰখি
পন্ধোৰ হেজাৰ, অ', অ'।
তেখেতৰ সেইয়া গান শুনি পেলাই তাৰ পিছত, উম, মাই হ'তে মোক দেখিলে যে, ই গান চান গাই থাকে মাহঁতে ভাল পালে। তাৰপিছত মাই গানৰ স্কুলত লগাম বুলি কৈছিলে কিন্তু, সেইখিনি সময়ত আমি আৰ্থিকভাৱে ইমান মানে, জানেই না ন মানে পইচা পাতিৰ অভাৱ থাকে।
ঠিকে আছিল।
যিহেতু কাম, কাম চাম কৰি পেলাই টোপটাককে আমাক চলাই আৰু। সেইবাবে আৰু, মায়ো কৈছে যে, কৈছিলে যদ দিওঁ মানে মই নিজে মানে, ঘৰৰ অৱস্থা দেখি মই ক'লোঁ কি হ'ব নালাগে, নিজে কৰিম। কি কৰিব লাগে। তেতিয়া সেনেকে গ'ল আপোনাৰ এতিয়া মই আপোনাৰ, সেনেকে গৈ গৈ ক্লাছ এইট, নাইন পালোঁ। স্ক কুল আমাৰ বিদ্যালয়ত আহ যি আপোনাৰ অহ অনুষ্ঠান হয় তাত মই দুই তিনটা গান গাবলৈ ললোঁ। ছাৰ-বাইদেউহতে ভাল পাব ল'লে গান গোৱা, তাৰ পিছত দেখি দেখি মই আপোনাৰ ক্লাছ আহ শ্ৰেণী মই তে নৱম শ্ৰেণী বা অষ্টম শ্ৰেণী, অষ্টম শ্ৰেণীত থাকোতে মেন, দেউতাই মানে আপোনাক ত' আপোনাৰ উম ছাগলী আমাৰ ছাগলী আছিলে। উ দুজনী দুজনী ছাগলী মানে বিক্ৰী কৰি পেলাই মোক এ অহ এখনি- এ আপোনাৰ, আহ, হাৰ-হাৰমনিয়াম কিনি দিছিলে।
হা?
হাৰমনিয়াম কিনি দিছিলে।
হাৰমনিয়াম নে গীটাৰ?
হাৰমনিয়াম।
হাৰমনিয়াম।
অ' হয় দিয়ক গীটাৰ গীটাৰ অ' মই আছে ভুল
মই মানে তোমাৰ তোমাক মানে গীটাৰ সৈতেহে গান গোৱা দেখিছো। সেই কাৰণে মানে মোক
অ' অ' অ' হয় দিয়ক আপুনি মোৰ ভিডিঅ' দেখিছে। মানে আপুনি মোৰ হেৰি দেখিছে ন।
উম, উম।
ত' তাৰপিছত মই এনেকেই আপোনাৰ গান গাবলৈ ল'লো। ভিডিঅ' বনাওঁ আপোনাৰ এ লাইক আপোনাৰ মানুহে চাই ভাল পায়। তেনেকৈ মই আপোনাৰ দশম শ্ৰেণী পাছ কৰিলো। ভাল ৰ্পাচেন্ট ভাল মাৰ্ক লৈ পেলাই পাছ কৰিলোঁ ভাল শতাংশলৈ। এসত্তৰ শতাংশ হ'লে পাছ কৰি দিছিলোঁ তাৰপিছত আপোনাৰ এ হায়াৰ ছেকেণ্ডৰী পঢ়িলো। বিজ্ঞান, বিজ্ঞান। শাখাত তেনেকেইয়ে মানে এতিয়া জীৱনটো আগুৱাই গৈ আছে। এইবাৰ এতিয়া মই আপোনাৰ অহ হেৰি কৰি আছোঁ, স্নাতকোত্তৰ মই আহ আহ চতুৰ্থ ষান্মাসিকৰ এজন নিয়মীয়া ছাত্ৰ এতিয়া বৰ্তমান। তাৰ পিছত তেনেকেই মই এতিয়া ক, য়া, আমাৰ মহাবিদ্যালয়ত গীত পৰিবেশন কৰোঁ এতিয়া। মই বিশেষকৈ এতিয়া গান লিখিব লৈছো বাৰু দুই মোৰ আপোনাৰ গান উলিয়াই ওলাইছে বৰ্তমানলৈ হয়
নাই এ মইচোন পোৱা নাই
মই আপোনাৰ মানে গান আপোনাৰ হেৰি ছো আপোনাৰ ৰেকৰ্ডি কৰিছো কিন্তু আপোনাৰ হেৰি হোৱা নাই আোন ভিডঅ'টোা তাৰ পিছত আপোনাৰ তেনেকুৱাকৈ মই মানে আপোনাৰ এতিয়া বত বৰ্তমানলৈ সংগীত জগতত মোৰ এইখিনিয়ে বৰ্তমানলৈ এতিয়া আৰু পিছলৈ কি হয় নাজানো
প্ৰগ্ৰাম মাৰিছিল নে
হয় অনুষ্ঠান কৰিছো অনু অনু অনুষ্ঠান কৰিছো গৈছোঁ গৈছোঁ, মোৰ বহুত এয়া আপোনাৰ হেৰি মানপত্ৰও আছে ভূপেন ভূপেন্দ্ৰ সংগীতত মই স্থান পাইছোঁ, আপোনাৰ পাৰ্বতী প্ৰসাদ বডৰুোৱা বাইদেউৰ দেৱৰ গীতত মই স্থান প্ৰাপ্ত হৈছোঁ আপোনাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতত মই মানপত্ৰ পাবলৈ সক্ষম হৈছোঁ আপোনাৰ মই আৰু এখেত ক আছিলে এজন ৰাভা সংগীতত মই পাবলৈ না হেৰি স্থান স-সক্ষম হৈছোঁ আৰু তেনেদৰে আমাৰ এতিয়া নতুন প্ৰজন্মৰ আপোনাৰ জুবিন দা তেখেতৰ গীততো মই এতিয়া বৰ্তমানলৈ এহ স্থান পাবলৈ সক্ষম হৈছো আৰু পিছলৈ আৰু আৰু ভাল কৰিবলৈ মই মানে আগুৱাই গৈ থাকিব লাগিব
এনেই হেৰি কিবা পাইছে নে এই চেক-তেক যে দিয়ে। পাই ন
হয় হয় হয় হয় হয় হয় তেনেকুৱাকে তমানলৈ মই- পইচাটো নে একো নহয় ন মানুহৰ আচলতে সন্মানতটো বিশেষ ডাঙৰ মানুহৰ আশীৰ্বাদ আৰু মানে মোক পইচা নহয় মোক আশীৰ বাদ লাগে, মানুহৰ মৰম লাগে। গতিকে মৰম পাইছো যিহেতু সেইটো কাৰণে মই আগুৱাই যাবলৈ সক্ষম হৈছোঁ। তেনেকে পইচা দিয়ে ৰাইজে দিয়া মৰমত কোনোবাই এশ কোনোবাই দুশ মোৰ গা সংগীত ভাল পালে দিয়ে তাকে তেওঁলোকৰ আশীৰ্বাদ দিছে ঘৰটো তেনেকে মই আজিকালি ঘৰটো ুপটাকে মাহঁতকো মানে একে চলাবলৈ সক্ষম হৈছো
ঠিকে আছে এতিয়া এতিয়া গান গাই আছে হেল্ল'। হেল্ল'। হেল্ল'।